হেল্ল', হেল্ল', কি কৰছা? অহ কি কৰি এ'এনে আছো বুলো এনেই আছো। অহ, ভাত- পানী খালা? খালোঁ তুমি? খালোঁ - খালোঁ ।আচ্ছা কি কৰি আছা?
এ 'এনেই ফুৰিব আহিছো ।
অহ ', খবৰ পাতি ভালনে? মোৰো ভালেই।
অহ, কলেজ গৈ আছা?
উম, গৈ আছো।
অহ',
তুমি?
গৈ আছো মানে পৰীক্ষা হৈ আছে যে বেলেগ খিনিৰ আমাৰ বন্ধ দিছে।
অহ',
তাপাই এচাইনমেন্ট দিছে নে নাই?
দিয়াটো দিছে।
অহ ', কিহৰ ওপৰত দিছে বা?
নেজানো মই।
আকৌ মাহঁতৰ খৱৰ কেনেকুৱা
ভালেই তোমালোকৰ
উম ভালে ভালে।
অহ কালি স্কুল খোলা নে বন্ধ
উম বন্ধই আছে।
আচ্ছা
অৱ এনেই তুমি কলেজ পঢ়ি আছা নে আৰু কিবা কৰিও আছা।
এতিয়া বৰ্তমান একো কৰা নাই।
অৱ অৱ
উম
ক'ত আছা এতিয়া
এই ওলাই আহিছো অলপমান।
পিছে কি হ'ল কি চব্জি খালা?
হেল্ল' কি চব্জি খালা?
অ দালি ভাত আৰু আলু ভাজি
অ মইও দালি, আলু
অ এনেই খৱৰ খাতি ভাল উম মোৰো ভালেই
পিছে ল'ৰা চ'ৰা পতাইছে নাই
এনে তুমি যে গৈছিলা কিবা দোকান খুলিম বুলি দোকান খুলিলা নেকি?
অ' দোকানখন পাহৰি গ'লোঁ।
অ এনেই কি কি আনিম বুলি ভাবিছিলা বা
এনেই আৰু চেণ্ডেল কাপোৰ
অ অ
তুমি একো নকৰা নেকি?
উম মই এনেই সৰু সুৰাকৰাকে উম ব্ৰইলাৰ কেইটামান আনি পুহি আছো আৰু
অ আচ্ছা।
উম এনেই কাপোৰৰ ৰেট কিমানৰ পৰা সেই উম দিছো দিছো। এনেই কাপোৰৰ ৰেটটো, তুমি কিমানৰ পৰা হেৰি কৰিম বুলি ভাবিছা?
হে হে
এনে কাপোৰৰ ৰেটটো মানে কিমানৰ পৰা হেৰি কৰিম বুলি ভাবিছা?
সেই এইটো পিছত হ'ব।
অ
উম
বাকী চবৰে ভাল নে?
উম ভালে ভালে ।
অ আচ্ছা ।
কত আছা অ? ইমান হালা হৈ আছে যে তোমালোকৰ ফালে ।
এইয়া মানুকেইটা একদম হালা কৰি থাকে ।
অহ অ মাজনী ফোন মাৰিছিলা?
তোমাৰ বাই ভণ্টি আছে নাই?
হেল্ল'
হেল্ল
অহ কি কৰি আছিলা এনেই?
হা
কি কৰি আছা, এতিয়া ঘৰতে আছানে?
এনে ওলাইছো মই ও।
অ
উম
ওলাই আহিছা। ঘৰ এনে আছো মইয়ো ঘৰত কোন কোন আছে এনে?
এই দাদা মা ফাদাৰ চিষ্টাৰ,
অ
উম
ভালে তোমাৰ?
ভালেই ভালেই ।
অ কোৱা আকৌ কিবা।
অপচনে নাই ।
হা হা
অপচনে নাই মোৰ তাত ।
অ তেনেকুৱা নেকি । একো নাই দিয়া। এনেই দোকানখন খুলিলা তুমি? হেল্ল' দোকানখন খুলীলা তুমি?
দোকানখন খুলিছোঁ ।
হা কি কৈছা ।
দোকানটো খোলাতটো খুলিছো বাৰু,
অ দোকান
কিবা চামান লব আছিলে?
অ মানে তুমি এতিয়া এনেকে কি দোকান খুলিছা বা কাপোৰৰ দোকান নে নে, এনেই গেলামালৰ এনেকেই আৰু এনেকে, এনেকে আছে আৰু কিবা কিবি চাগে?
উম
অ তেনেহলে এৰি কাপোৰ লম বুলি ভাবিছিলো ।
আহিবা ক
অ ঠিক আছে যাম বাৰু উম উম ।
উম। অ ৰেটটো অলপ কমাই দিম বোলো।
অ অ কমাই দিবা কথা নাই, ভালে হে ক ৰেট কমাই দিলে তুমি ।
উম
বাকী এতিয়া ক'ত আছা?
মই এই ঘৰতে আছো ।
অথনীটো ক'লা ওলাই আহিলোঁ বুলি।
অ অ মানে ওলাই আহি কেনে লগৰ এজনী ঘৰতে আছো ।
অ আচ্ছা
উম দিয়া ঠিক আছে হব ।